এনে আছিলো ৰবা অকমান, তুমি?
উম ময়ো এনে আছিলো ৰবা, বাকী খবৰ - খাতি?
উম আছো দিয়া আৰু তোমাৰ?
উম মোৰো ভালেই ৰবা বা। কি হে কিবাতো কৰি থকা নাই?
নাই নাই এনে আছিলোঁ ৰবা।
অ, বাকী ঘৰৰ ফালে সকলোৰে ভাল?
উম ভালে, তোমালোকৰ?
উহুম আমাৰ ভাল ৰবা। ইমান গৰম দিছে আজি আৰু বতৰটো, ঠাণ্ডাই দিছে ৰ'বা।
অ তাকে আহিছিলোঁ অলপ বৰষুণ দিয়ে আছে, ইমান বহুত দেৰিয়ে হ'ল। বৰষুণ ৰখাই নাই।
তাকেই আমাৰ ওচৰতে নদীটো আছে। উম ভয় লাগে ৰবা, পানী হৈ আহিলে মানে বহুত হু উম বহুত বেয়া হয় ৰবা মানে যোৱা বছৰো আহিছিলে বহুত নষ্ট কৰি গৈছে ৰবা মানে গৰ্দে আছে, চৌকে আছে, চবতে পানী সোমাই যায়।
অ'। তাতে নদীৰবোৰ পানী বোকা পানীবোৰহে আহে চাগে।
উম' বহুত লেতেৰা পানী আহে, এ খোজোতিও হৈ ৰ'বা।
অ', বেয়া আৰু সেইবোৰ বহুত।
উম' বাকী কলেজ বন্ধ নেকি?
কলেজ বন্ধ ৰবা, গৰমৰ বন্ধ দিছে। তোমালোকৰ বন্ধ ন?
উম' আমাৰো গৰম বন্ধ দিছে ৰ'বা।
অ'।
উম'। বাকী এনেই আছিলো বিহুৰ ওপৰতে চৰ্চা কৰিব পাৰি আৰু।
অ', পাৰি কোৱাচোন, কি ক'ব খুজিছা বা কিবা সুধিবা নেকি?
সেয়াই আৰু, মানে বিহুৰ ওপৰতে অলপমান আছিলে। মানে কি ক'ম আৰু যে? বিহুৰ যোৱাবাৰ মানে গাঁৱলে গলো, এইবাৰ গাঁৱলে যোৱা নহলেই। মাক, মানে যোৱাবাৰ ৰঙালী বিহুত গৈছিলোঁ। এইবাৰ ৰঙালী বিহুত যোৱাই নহল ৰ'বা, অ মানে উম যোৱা নহলে, মানে সময় নহল। উম সেইয় আৰু মানে গাঁৱত খুব ভালকে পতা যায় আৰু।
তুমি ঠিকে কৈছা দিয়াচোন, গাঁৱতে মানে বেছি ভাল লাগে। ময়ো বেছি ভাগ গাঁৱত যাওঁৱে আৰু, বা মানে বিহুৰ সময়ততো মানে বহুত ভাল লাগে। নীতি-নিয়মত বিহুক মানে গাঁৱত যায় চব নীতি-নিয়মবোৰ ভালদৰে দেখা পাও ন, আমাৰ ইয়াতটো ইমান নহয়ে।
তাকে মানে, এ ইয়াতে যেনেকে মানে অকল মঞ্চ বিহু পাতা হয়, তাতে সেনেকুৱা নহয় দিয়াচোন মানে তাতে। সকলোবোৰ পৰম্পৰা মানি পেলাই বিহুখন পতা হয়।
অ ঠিকে কৈছা দিয়াচোন, তাতে মানে এনেকুৱা ৰঙালী বিহুৰ সময়ত ধৰা, আমাৰ ইয়াতেতো ইমান গৰু-চৰু নাই ন, তাতে গাঁৱত সকলোৰে নিজা নিজা গৰু-ছাগলী থাকে, সকলো বিলাকক মানে এনেদৰে পুখুৰীৰ ওচৰত লয় লৈ যায়, তাতে মাহ-হালধিৰে ধুনীয়াকৈ গা ধুওৱা হয় দিয়াচোন। বহুত ভাল লাগে সেইবোৰ।
তাকে সেইবোৰ মানে খুব ভাল লাগি যায় আৰু লগতে মানে
যিবিলাকে মানে মানুহ বিহুৰ দিনাখন মানে সেই খুব পৰিৱেশটোও ভাল লাগে দিয়াচোন, মানে উম, আমি মানে, ক'বাৰ মন্দিৰলৈ যাওঁ বা নামঘৰলৈ যাওঁ। তাৰ পাছত আমি আশীৰ্বাদ লওঁ। তাৰপিছত আমি ডাঙৰক সন্মান কৰি মানে, বিহুৱান এখন দিও বা আমাকো তেওঁলোকে এখন দিয়ে। বিহুত মানে কি আৰু কাপোৰে দিয়ে দিয়াচোন, মানে, আমাৰ সৰু যিহেতু, কিন্তু আমি মানে, মই ডাঙৰবিলাকক গামোচা বা গেঞ্জি বা সেনেকুৱা বা মামিহঁতক বা আ-আইতাহঁতকে হওক এইবিলাকক আমি এনে আৰু সৰু-সুৰা চাদৰ দিওঁ, কিন্তু সেইবিলাকে মৰম দিয়াচোন।
তুমি ঠিকে কৈছা দিয়াচোন, আমাৰ মানে এই পৰম্পৰা ত' আমাৰ বহুত আগৰ পৰা চলি আহিছে দিয়াচোন বিহু সময়ত আমাৰ মানে এনেকৈ সকলোৱে আন মানে সকলোকে এনেদৰে বিহুৱান দিয়ে বা সেই বিহুৱান কেইখন আমি মানে হেহৰ গা পা ধুই উঠি ধুনীয়াকৈ পিন্ধো বহুত ভাল লাগে এই নীতি নিয়ম বোৰ আমাৰ। আমাৰ চহৰ অঞ্চলতো এইটো নিয়ম আছে দিয়াচোন।
হয় হয় আৰু মানে মাহ হালধিৰে গা ধুও আমি। সেইবিলাকো ভাল লাগে আৰু লগতে আগদিনাখন গৰু বিহুৰ দিনাখন তুমি কোৱা দৰে যে গৰু গৰু বিহু দিনা খুব ডাঙৰকৈ পতা হয় মানে সেইয়ে আৰু। সেইবিলাক ভাল লাগে যেনেকে দীঘলতি মাখিয়তী পাত সেইবোৰেৰে গৰু বিলাকক যেতিয়া গৰু কোবাই তাৰ পিছত গা ধুৱাৰ পিছত নতুন পসাদ দিয়ে। এই সেইবিলাকে মানে
অ' অঁ তুমি ঠিকে কৈছে দিয়াচোন সেইবোৰ বহুত ভাল লাগে আৰু আমাৰ আ মানে সকলো বিহু বিলাক ভিতৰত মানে ব'হাগ বিহুটো যিহেতু মানে সকলোৰে বেছি আদৰৰ বা সেই বিহুটোত বেছি আনন্দ উল্লাস কৰা হয়, বিহু নাচ নাচি বা এনেদৰে গধূলি গধূলি ডেকা গাভৰুবোৰ বা সৰু সৰু ল'ৰা ছোৱালী বিলাকে সেই বিহুৰ সাজযোৰ পিন্ধি সকলোৰে ঘৰে ঘৰে বিহু মাৰিব যায়। সেই বিহু মাৰি যোনবিলাক পইচা উঠাই সেইবিলাকে পিছত বিহু তোৰ মানে যোৱাৰ পিছত নহ'ল বা বিহুৰ কেইদিনমান পিছতে এ ভাত খাই একেলগে গোটেই বিলাকে মিলি খানা খাই আৰু সকলোবোৰ এইবোৰ চাই বহুত ভাল লাগে দিয়াচোন।
হয় হয়, এনেকুৱা উপলব্ধি মইও কৰিছিলো যে মানে সৰু থাকোঁতে আমাৰ মানে গাঁৱত এবাৰ মইও এনেকে উম মানে হুচৰি দলৰ লগত মইও গৈছিলো। উম তাতে মানে ডাঙৰ ডাঙৰ বিলাকৰ লগত অ ভাল লাগে আৰু ঘৰে ঘৰে যি যি ধৰণে ফূৰ্তি কৰা হয়।
হয় দিয়া বহুত ভাল লাগে মইও গাঁৱত বহুত বাৰ গৈছো এনেদৰে বা আমাৰ চহৰতো কেইবছৰমান আগতে মই গৈছিলো এনেদৰে আমাৰ চহৰত মই দুবাৰ নে তিনিবাৰ গলো, গাঁৱত যেইবাৰে যাওঁ মই মানে সকলোবাৰে যে এনেকে ভা ইটি ভণ্টি সিহঁতৰ লগত যাওঁৱে।
হয় হয় খুব ভাল কথা এইটো যোৱাটো কাৰণ, বিহু নাচ বিহু নাচিব জানিলে খুব ভাল লাগে দিয়াচোন আৰু বিহুৰ সাজপাৰ যোৰো ভাল লাগে আমাৰ অসমীয়া বিহুৰ সাজপাৰ যোৰ।
হয় তুমি ঠিকে কৈছা এবাৰ তো মই মানে এই বিহুৰ সময়তে যেতিয়া গাঁৱত গৈছিলো মানে তেতিয়া ভাইটি আৰু ভন্টিয়ে মামাহঁতৰ মানে সিহঁতে বিহু নাচিব গৈছিলে আৰু এনেকে গধূলি পিছত মইতো মোৰ কাপোৰ চাপোৰ নিয়া নাছিলো মানে এনেকুৱা বিহুৰ আৰু তেতিয়া মই কান্দি আছিলোঁ তেতিয়া মামীহঁতে মানে মামীয়ে নিজৰে ওলাই দিছিলে এনেদৰে মই গৈছিলোঁ বহুত ভাল লাগে সেই উম মানে মামা মামীহঁতৰ মৰম যোনবিলাক বিহুৰ সময়তটো মানে বেছিয়ে মৰম কৰে দিয়াচোন। ভাগিন বোৰক আৰু।
উম হয় হয় মামা সঁতৰ ভাগিনৰ প্ৰতিটা বিশেষ মৰম থাকে দিয়াচোন সেইটো সকলোৰে থাকে খুব ভাল লাগে সেইটো
অ তুমি ঠিকে কৈছা দিয়াচোন এতিয়া আৰু তাৰ পিছত আমাৰ কাতি বিহুতো তুমি জানাই কাতি বিহু সময়ত ইমান আনন্দ উল্লাহ নাথাকে মানে ধৰ্মীয় অনুষ্ঠানে আমাৰ বেছি থাকে যিহেতু অ মানে সেই সময়ত আমাৰ ভঁৰালত অ ধান চান ইমান নাথাকে ধানবোৰ খেতি পথাৰতহে বেছি হৈ থাকে ত' সেই সময়ত আমাৰ আহ মানে শস্যবোৰ যাতে ভালে হয় সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় দিয়াচোন
উ হয় হয় উ মানে কা কঙালী বিহু দিনাখনো গধূলি যেনেকৈ আমি তুলসীৰ তলত চাকি দিওঁ বা পথাৰত গৈ পেলাই চাকি দিওঁ সেইবিলাকো খুব ভাল লাগে আৰু লগতে যেতিয়া আমি মানে উম পো নাম ধৰোঁ আৰু তুলসীৰ তলত এই সেইবিলাকো খুব ভাল লাগে আৰু এই কঙালী বিহু সময়ত মানে যিবিলাক নীতি নিয়ম ৰাতি ভাত খাব ন নাপায় বা মানে চিৰা দৈ খাই পেলাই থাকি আৰু সেইবিলাকো খুব ভাল লাগে মই নিজে সেইবোৰ উপলব্ধি কৰিছোঁ দিয়াচোন সেই পৰম্পৰাসমূহ
অ তুমি ঠিকে কৈছা দিয়াচোন সেই সকলোবোৰ নিয়ম নীতি বহুত বহুত বেছিয়ে ভাল লাগে তাৰে পিছততো আহে আমাৰ ভোগালী বিহুতো জানাইতো আমাৰ মাঘ মাহত যোনটো বিহু পতা হয় সেইটোকে আমাৰ ভোগালী বিহু বুলি কোৱা হয় এইটো সেই বিহু সময় ইমান অ আনন্দ উল্লাহেৰে সকলো ভোজ ভাত খায় একেলগে
হয় হয় আৰু সেইয় আৰু ভোজ ভাত মানে ভোগালী বিহুৰ দিনাখন মানে যোন উৰুকা থাকে সেইদিনাখন আমি সকলোৱে খুব ডাঙৰকৈ খানা খাওঁ মানে গাঁৱৰ সকলোবোৰে মিলি তাৰপিছত মানে ধাননি পথাৰত তাৰপিছত এই ধাননি বিলাক ধান কাটি পেলাই নৰা ৰখা হয় সেই নৰা নৰাবৰ সোমোৱাই আমি মেজি বনাও তাৰচত মেজি আমি জ্বলাও সেই সেবিলাকো খুব ভাল লাগে দিয়াচোন মানে ৰাতি পোৱা উঠি কিনে মানে মেজি পুৱাও আমি সকলোৱে ডাঙৰ জনাই আমাক আশীৰ্বাদ দিয়ে ভালদৰে অ সেইবিলাক অগ্নি দেৱতাৰ ওচৰত আমি সেৱা লৈ অ সেইবিলাকো ভাল লাগে দিয়াচোন
হয় তুমি একেবাৰে ঠিক কৈছা দিয়াচোন এনেদৰে বহুত ভাল লাগে আৰু অ ভোগালীসমূহ বিহুৰ সময়ত সকলোৱে এ যেনেদৰে মিলি পেলাই ভোজ ভাত খাই একেলগে উৰুকাৰ নিশা পিছদিনা গাঁৱততো বহুত ডেকা বোৰে এনেদৰে মানে খেলা ঘৰতো ডাঙৰ কে বনাই মানে বহুত বেলেগ বেলেগ ডিজাইন দি বনাই তো সেই ভেলাঘৰতে ৰাতিটো থাকে তাৰ পিছত ৰাতিপুৱাই উঠি গা পা ধুুৱে, নহলে পুখুৰীত হওক বা আগৰ দিনতো অকল মানুহবোৰে পুখুৰীতে গা ধুইছিল দিয়াচোন বা পুখুৰীৰ পানী উঠাই আনি কেনে তেনেদৰে পুখুৰীত গা পা ধুই বা পানী উঠাই আনি গা পা ধুই হওক কলে মেজিৰ মানে সেইটো শেকটো ল'ব যায় বহুত ধুনীয়া লাগে হেনেদৰে এই পৰম্পৰাবোৰ চাই বা নীতি নিয়মবোৰ আমাৰ চহৰতো কিছু কিছুমানৰ ঘৰে ঘৰে বনোৱা হয় দিয়াচোন মেজিকৰ বা আমাৰ ঘৰতে মানে প্ৰত্যেকবাৰে মই আৰু দাদাই মিলি কেনে বনাওয়ে
হয় হয় এইবিলাক ভাল লাগে সেই ধেমালি সমূহ মানে সেই ফূুৰ্তি সমূহ যেনেকে ভেলাঘৰ বনোৱা ভেলাঘৰ বনাই উঠি তাতে আমি ভোজ ভাত খোৱা সেইবিলাকো ভাল লাগে হয় নে নহয় বাৰু বাকী ভাল লাগিল ন কথা পাতি
হয় হয় বিৰাট ভাল লাগিল দে আজি তোমাৰ লগত এনেদৰে কথা পাতি ৰাখিছো দিয়া নহলে আজি
উম উম দিয়া ৰাখিছো